হেল্ল'?
হেল্ল'?
হেল্ল'? অঁ কি কৰিছে?
হেল্ল'? শুনি আছো। অ অ।
কি কৰিছা?
অহ অ এনে আছো হেৰি
কি কৰি আছা?
এহে, তুমি কচ
কি কৰিছা?
তুমি কি কৰিছা?
এয়া আছো, কাম কৰি আছো।
এ কল দিলৰ সবজি কেনেকে বনাই অ?
কলডিলটো যদি মিহিকে বনাব লাগে তেতিয়া হলে পিহনাত মাৰিব লাগিব নহলে ডাঙৰকে হ'লে কটাৰীয়ে সৰু সৰুকে কাটি তাৰপিছতে? কুকাৰত চিটি মাৰিলে বেছি ধুনীয়া হয়, কুকাৰত চিটি মাৰি দিব লাগে। দুটা, তিনিটামান তাৰপৰা মাংস নিচিনাকে মছলা পিচি তাৰপৰা ইচ উম পিঁয়াজ - চিয়াজ কাটি ধুনীয়াকে মাংসই বনোৱা দি বনালে তেতিয়া বেছি ধুনীয়া হয় খাবলে। উম বুজি পাইছানে নাই? হেল্ল'? অ পাইছো অ, অ অ। অ।
অ তাৰ পিছত আজি কলডিল
তাৰপিছত আ
অ কিহ
কলদিল আৰু মাংস। মুৰ্গী মাংসৰ লগত কলডিল এই মাংসটো আগত ফ্ৰাই কৰি আউট কৰি থ'ব লাগে হাফ ফ্ৰাই কৰি
হেল্ল'?
ভাত খালা নে নাই?
মোবাইলটো অলপ ওচৰৰ পৰা কোৱাচোন?
উম' ভাত খালানে নাই অ
অ খালো খালো পোলাও দি খালোঁ
অ' হয় নেকি?
অ
অঁ। শুনি আছোঁ কোৱা
বাকী এতিয়া কোন জেগাত আছা
বাকী এতিয়া কোন জেগাত
আছা
মই গহপুৰলে আহিছোঁ আজি চানদে ফুৰিবলে যোৱা নাই
নাই নাই ঘৰলৈ আহিছিলোঁ
অ কেতিয়া আহিলা
মই কালি আহি ছিলোঁ
কি থাকিবানে আজি অ আজি থাকিবানে
থাকিম কাইলৈ যাম
কাইলে কলেজ আছে নহয়
অ কাইলৈ আছ তে কলে
মাহীহঁতৰ খবৰ ভালনে?
হেল্ল'
মোৰ ফোন এটা আহিছে অ অ
কাম নাই।
হেল্ল'
অ শুনিছা
অ শুনিছোঁ।
নাই মই মোবাইলৰ
ছোঁ অ'
অ অ'। বাকী এতিয়া
গৰম বন্ধ দিবনে?
ঘৰলে কেতিয়া যোৱা হ'ব?
ঘৰলে আমি কাইলৈ বা পৰহিলে যাম। কাইলৈ বা পৰহিলৈ যাম।
অ'।
হেল্ল'? কাইলৈ বা পৰহিলৈ যামগৈ।
তুমি আজ
হেল্ল'?
দেওবাৰ আজি।
নাই আজি আমাৰ যোগাসন আছিলে যে আজি একৈছ জুন যোগাসন কৰিলোঁ। তাৰপিছতেই গহপুৰলৈ ওলাই আহিছোঁ।
অ'।
কাইলে কলেজ আছে নে ডিউটি আছে?
হেল্ল'?
বাকী ভাত খালা?
ভাত খালো অ'।
হেল্ল'?
ভাত খালো।
অ', অ'।
এ, কোৱা নাছিলো জানো কল দিলে, মুৰ্গী মাংসই বনাই খাইছো বুলি।
অ', অ'। অ'।
হেল্ল'? হেল্ল? অ', ঘৰৰ মানুহৰ ভালনে, ঘৰৰ চবৰে ভাল?
ভাল, ভাল চবৰে ভাল। তোমালোকৰ ভালে নে?
চবৰে।
হেল্ল'?
অ', শুনিছা?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্লৌ'
অঁ'
অঁ' শুনিছা।
শুনিছো।
হেল্লৌ'
অঁ অঁ'
অ'
অঁ' চাউণ্ডটো কিবা কমি থকাৰ নিচিনা, মাতটোহে অহা নাই ভালকে।
অঁ, তোমাৰ চা- অ, চাউণ্ডটো কম হৈ আছে নেকি?
হাঁ? অঁ' চাউণ্ডটো কমি আছে মোবাইলটো।
তোমাৰ চা অঁ বহা-
অঁ' অঁ'
হাই লোৱা।
হেল্লৌ'
ই তুমি আজি উঠিলানে নাই।
আঁ' অঁ' কোৱা।
হেল্লৌ' তু- তুমি আজি যা-
কোৱা, শুনি আছো। মই মানে এই গহপুৰ টাউনত আছোঁ যে গাড়ী মটৰৰ অকমান চাউণ্ড হৈ আছে।
অঁ'
হেল্লৌ'
অঁহ শুনিছানে?
অঁ' শুনি আছো।
অঁ' অঁ' হ'ব দিয়া। অ'
ঘৰপা দিয়া সেইদিনাখন ফল-মূল খিনি খালা নে নাই? ঘৰপা দিয়া ফল-মূল খালা নে নাই?
অঁ' খালো হ'ব দিয়া বুল- লো।
অঁ' হ'ব দিয়া।